হেল্ল'
অহ
শুনা পাইছা নে বাৰু? শুনা পাইছনে মাততো? দে ঠিকে আছে দে। খবৰটো কেনে তোমাৰ?
মোৰ ভালে আছে বাৰু। তোমাৰ কেনেকুৱা?
মোৰো ভালে। এতিয়া শুই আছা নেকি উঠিলা আৰু ৰাতিপুৱা?
এ মানে ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে ন?
অঁ
শুইয়ে-শুইয়ে আছোঁ এতিয়ালৈকে।
আমাৰ ইয়াতে বাৰু বৰষুণ দি আছিল হে। মই ৰাতিপুৱালৈকে দি আছিলে কিন্তু এতিয়া দিয়া নাই বাৰু। সেইকাৰণে মই উঠিলো উঠি এনেই দাঁত ব্ৰাছ কৰিলোঁ দাঁত ব্ৰাছ কৰি ফ্ৰেচ-চেচ হৈ কিনে গা পা ধুই কিনে আহিলো আৰু। মন্দিৰত গৈ কিনে।
আমাৰ-আমাৰ ইয়াততো তিনি-চাৰি দিন একেৰাহে বৰষুণে দি আছে বৰষুণ দিয়ে আছে। মানে নেৰা-নেপ পেৰা বৰষুণ।
বাপৰে বাপ তেনে-তেনে-তেনেকুৱা হ'লে চোন মানে বানপানী হৈ যাব চোন।
তাকেতো টেনচন তাকেতো চিন্তাই হৈছে। বানপানী হৈ গ'লে চোন আৰু বহুত অসুবিধা আহি যাব। কি কৰা যায় এতিয়া বৰষুণটো ৰখাব নোৱাৰোঁ আমি।
এতিয়া তুমি খেতি কৰা নেকি বাৰু? খেতি কৰিলে চোন খেতিত
আমাৰ হয় আমাৰ খেতি আমাৰ খেতি কৰে। মোৰ দেউতাই কৰে। আমি-আমি-আমি তাত অ সৰু সুৰাকৈ কাম কৰি দিওঁ।
অঁ! খেতি নষ্ট হোৱা যেন লাগিছে নেকি তোমাৰ?
খেতি বৰ্তমানলৈকে ইমানো হোৱা নাই। নষ্ট হ'ব লাগে কিন্তু যদি এনেকে যদি দিয়ে থাকে দি থাকে তেতিয়া হ'লে কিন্তু নষ্ট হ'ব সেইটো মানে আৰু আহ গম পোৱা গৈছে।
অ তোমাৰ তাতে পানী যাব পৰা সুবিধাো আছে নে মানে হেৰি ড্ৰেইনেজ চিষ্টেমটো ভাল আছে ন তাতে তোমাৰ তাতে?
আমাৰ ইয়াততো গাও হয় ন, ড্ৰেইনত। ড্ৰেইনত তেনেকে চিষ্টেম নাই তথাপি আ আমাৰ খেতি পথাৰত যদি বানপানী হয় বেছি পানী হয় তেতিয়া আলি কাটি দিব পাৰিব তেনেকে পানীতটো ওলাই যায়।
আচ্ছা নহ'লে মানে এটোয়ে আৰু আমাৰ তুমি বৰষুণত কিবা আগতে সৰু থকোতে খেলিছিলা নেকি বাৰু কিন্তু মই খেলিছিলো বহুতো। বহুত কথা কওঁতে মন পৰিলে।
অ অ হয় হয় হয় আমিও খেলিছিলো আমি আহ ইয়াত আমাৰ পথাৰত। সৰু সৰু আমাৰ খালৰ নিচিনা থাকে তাত আমি গৈ কিনে আমি গা ধুও। যেতিয়া মানে যেতিয়া মানে বৰষুণ দিয়ে তাত সেইকেইটা পানী যে ভৰ্তি হৈ যায় ন।
অৱ।
তেতিয়া আমি তাত মানে পিছলি যাওঁ এনেকে ওপৰৰ পৰা যায় তাত পানীত। পানীত পৰো আৰু উঠি আহো আৰু পাৰৰ পৰা যাই কিনে আৰু পানীত পৰো। তেনেকে খেলিছিলো আমি, পথাৰৰ মাজতে আছে কি
আমিও খেলিছিলো আমি মানে তোমাৰ হেৰি নৌকা বনাই কেনে কাগজে দি। নগা বনাই কিনে এৰি দিছিলোঁ আমি আমাৰ যোৱেনি ষ্টেষ্টমেদি যেনে ধুনীয়াকৈ গৈছিলে।
অ সেইটোতো একেবাৰে সৰু কালৰ কথা। আমি তাতকৈ অলপ আমি সেইটো আমিও কৰিছো আমি আমি যেতিয়া স্কুল বিদ্য়ালয়ত পঢ়ি আছিলো তেতিয়া আমিও কৰিছিলো আমাৰ লগৰবোৰৰ লগত তেতিয়া। কাৰ মানে নাও। খ প্ৰথমত প্ৰথমত যাব। স্পীডত যাব তেনেকে
অৱ ধৰি যাব দিয়ে ন তেনেকুৱাকে ময়ো কৰিছিলো বাৰু। আৰু তুমি হেৰি ক্ৰিকেট খেলিছিলা হ বৰষুণত মই কিন্তু বহুতো ক্ৰিকেট খেলিছিলো কিন্তু। আগ বন্ধু হেতৰ লগত খেলিছিলা নে?
বৰষুণত ক্ৰিকেট খেলিছো যদিও একেবাৰে কম খেলিছো, আমি আমি ইয়াত ফুটবল খেলিছিলো বৰষুণত। ধেৰ মানে আমি বৰ মানে বাৰিষা কালতে। বৰষুণ খুব বৰষুণ দিয়ে ন তেতিয়া আমি ত আমি গধূলি যেতিয়া পথাৰত খেলিবলৈ যাওঁ সদায় বৰষুণ দিয়ে। আৰু মানে বৰষুণত তিতি খেলি বহুত ভাল লাগে বিশেষকৈ ফুটবলটো ভাল লাগে খেলি। আৰু বৰষুণত তাতে পথাৰত অলপ চিপ চিপিয়া পানী হয় ন। ভাল লাগে খেলি, খেলি ভাল লাগে।
আমিনো ফুটবল কেনেকুৱা কি আমি খেলা নাই কিন্তু মানে ক্ৰিকেটতটো খেলিছিলো আৰু। ক্ৰিকেট খেলো ভালো লাগে এতিয়াও ক্ৰিকেট খেলো। প্ৰথমতে এতিয়া মই এতিয়া এঘাৰটা মানত ওলাই যাম ক্ৰিকেট খেলিবলৈ ক্ৰিকেট খেলি পিনে মোৰ হেৰি ইচ্ছা আছে। ৰোগীতো আছে বুলি ক'ব পাৰা আৰু।
অৱ অৱ অৱ মানে কি আমাৰ ক্ৰিকেট আমাৰ ইয়াতে হৈছিল বহুত হৈছিল। কিন্তু মানে যোনবোৰ ল ল'ৰা ইাত খেলিছিল না সিহঁত এতিয়া মানে বাহিৰত কোনো কোনোবাই ক'ৰবাত পঢ়িব গৈছে কোনোবাই ক'ৰবাত পঢ়িব গৈছে। এনেকে কোনো মানে কোনো নোহোৱা হৈ গৈছে ল'ৰাবোৰ। সব বাহিৰত গুচি গৈছে গতিকে মানে ক্ৰিকেট নহয়ে আমাৰ ইয়াতে এতিয়া। হলে কেতিয়াবা দূৰত হয়, ফুটবল হয় কেতিয়াবা। দূৰৰ দূৰৰ পথাৰবোৰত হয় কেতিয়াবা, আমাৰ ঘৰ ঘৰৰ পৰা যোনবোৰ দূৰ আছে।
উম।
তেনেকে এতিয়া খেলিব যোৱা নহয় আৰু আগত তে গৈছিলোঁ আগতে আমাৰ ওচৰতে হৈছিল।
আৰু তোমাৰ তাতে হেৰি নদ নদীবোৰ আছে নে যিটো দি পানী যাব পাৰাৰ সুবিধাতো আমাৰ ইয়াত কিন্তু নদ নদী তেনেকুৱা কি ইমান নাই। এটাহে আছে কিবা বৰলীয়া নদী আছে তোমাৰ তেনেকুৱা নদ নদী আছে নে?
আমাৰ ইয়াত নদী আছে আমাৰ ঘৰৰ পৰা দূৰ আছে পিছে। দু দূৰত আছে আমাৰ নদীৰ ওচৰত ঘৰ নহয়টো। অ নদী এটা আছে দূৰত অলপমান দূৰত আৰু এটা আমাৰ একেবাৰে ওচৰত এটা জান এ এটা আছে।
আচ্ছা তাতে পানী দি ভৰি আছে নেকি বৰষুণত? বৰষুণৰ পানী বিলাক ভৰি আছে নেকি তাতে?
কি কৈছা?
বৰষুণত কি পানী বিলাক কি যাতে ভৰি আছে নেকি যেনেকুৱা কি আমাৰ ইয়াতে পোৰা মানে অভাৰলোড হয় তেনেকুৱাকে
নাই নাই তেনে ইমান ইমানো হোৱা নাই বাৰু। যদিও বৰষুণ দিছে আহ কিন কিনিয়া বৰষুণ দিছে একেবাৰে মানে আহ অ একেৰা একদম একেবাৰে বহুত দিয়া নাই আৰু বৰষুণ। মানে বৰষুণটো‌ বৰষুণটো চাৰি পাঁচ দিন দি আছে কিন্তু মানে কি অ কম পৰিমানকে দি আছে।
এনে মই সুধি আছিলো তুমি ক্ৰিকেট চোৱা নে মই যেনেকৈ ক্ৰিকেট চাওঁ জি' জিঅ হটষ্টাৰত? টিভিত কেতিয়াবা চাওঁ আৰু তুমি ক্ৰিকেট চোৱা নে বাৰু?
চাওঁ চাওঁ ক্ৰিকেট চাওঁ মই।
অ কালি এটা যে মেচ আছিল কিবা ইন ভাৰত আৰু ইংলেণ্ডৰ। সেইটো চাইছিলা নে তেনেুৱাকে ভাৰতত কি তেনেকাকে
যোৱাকালি যোৱাকালি যোৱাকালি টো মই চোৱা নাই যোৱাকালিতো চোৱা নাই বিশেষকৈ মই আহ এই তোমাৰ টি টুৱেন্টিবোৰ চাওঁ আৰু আমাৰ আই পি এলটো চাওঁ মেইনলি।
অ ত মাত তোমাৰ মাজতে কাটি গৈছিল ৰবা কিহৰ নেটৱৰ্কৰ ইচু কাৰণে নেকি?
হয় নেকি?
ইমান নেটৱৰ্কৰ ইছ্যু হৈ আছে ন? কিনো কম, এতিয়া শুনি আছোঁ আৰু বাৰু কোৱা। মই ভাবি আছোঁ তোমাৰ হেৰি দাৰ্জিলিঙলৈ যাম বুলি।
কেতিয়া?
এ মোটামুটি অহা মাহত।
হয় হয়, কাৰ লগত যাবা?
এই পৰিয়ালৰ লগত বন্ধু হঁতৰ লগত।
হয়।
তেনেকুৱাকে যাম বুলি কাৰণ তাতে ইমান গৰম ন তাতেতো ঠাণ্ডা থাকিব অকমান। এ পাহাৰৰ অঞ্চলো আছে এ যায় কিন তাত ট্ৰেকিং কৰিব পাৰিম।
হয়, যাবতো যাবতো মোৰো মন আছে। মোৰ আমাৰ যোনবোৰ লগৰ আছিল, বিদ্যালয়ত একেলগে পঢ়া, তেওঁলোকক মই কৈছিলোঁ কথাটো, বোলো, আমি যাওঁ ব'ল। এনেকে, তেনেকে ফুৰিব ফুৰি আহো। সিহঁতে কৈছে যাম বুলি, কিন্তু মানে কি এতিয়ালে সকলোৰে মানে কি অ' সঠিকতো জনোৱা জনোৱা নাই যে যাবই সিহঁতে। মানে তেনেকাতো নোৱাৰি ন, টিকেট-টিকেট কাটিব লাগ গিব, গোটেইখিনি আমি অ সা-সুবিধা মিলাই লব লাগিব, তাৰ পিছতহে যাব পাৰিম।
এইটোৱেটো।
তাৰ বাবে মানে কিবা-কিবি অসুবিধা আহি পৰে আৰু সেইকাৰণে আমাৰ যোৱা হোৱা নাই এতিয়ালৈকে, কিন্তু আমি এতিয়ালৈ যাব লাগিছিলে আমাৰ আগৰ আহ, যোনবোৰ প্লেনিং কৰা গৈছিল সেইমতে।
অ', আমিতো আগৰ পৰা পৰিকল্পনা কৰি ৰাখিছিলোঁ। এই পৰিৱৰ্তন কৰি ৰাখাৰ কাৰণে যাব পাৰিম আৰু অহা মাহত। আৰু হেৰি তুমি কলিকত গৈছিলা নেকি? আমাৰ এটা বন্ধু গৈছিলে, কলিকতালৈ লৈ এতিয়া ফুৰিবলৈ গৈছোঁ।
নাই নাই, কলিকতা মই যায়েই পোৱা নাই।
কলিকতাৰ ঠাইতো বহুত অঁ, মই গৈছিলোঁ। এবছৰ আগতে গৈছিলোঁ, কলিকতাখন বহুত ধুনীয়া কিন্তু। তাতে বহুতো চাব লগীয়া বস্তু আছে।
কেনেকুৱা লাগে, অলপ কোৱাচোন?
তাতে মই সাগৰত গৈছিলোঁ, তাৰ পিছত তোমাৰ এই মন্দিৰ কেইটামান আছে তাত তাতে গৈছিলো তেনেকুৱাকে মানুহৰ ডাঙৰ-ডাঙৰ ঘৰ, অট্টালিকা বিলাক চাইছিলোঁ, এ বৰ ধুনীয়া আৰু তোমাৰ চিনাৰী যেনেকুৱা আছে ধুনীয়া-ধুনীয়াকে সুন্দৰ আছে। তাতে, তোমাৰ ভিক্টৰে মেমৰিয়েল আছে।
অ', হয়।
আপুনি কিবা কব বিচাৰিছে নেকি? কোৱাচোন বাৰু।
মানে কি ক'ব খুজিছোঁ, যে তোমালোকৰ তুমি তুমি কেতিয়া গৈছিলা কলকাতা? আৰু ধৰা থাকা ব্যবস্থা কৰি থৈছিল, খোৱা-লোৱা এইবোৰ মানে সকলোবোৰ ভাল। গৈছিল নেকি? একো বিশেষ অসুবিধা পোৱা নাই?
হয় তাতে, তেনেকুৱাকে অসুবিধা বিশেষ পোৱা নাই মই। কিন্তু তাতে থোৱা-লোৱা বস্তুবোৰ দাম বহুত বেছি আছিলে। সেইটো এটা অসুবিধা উম, পইচা থকা বাবে তোমাৰ এটা অসুবিধা হোৱা নাই, তাতে ৰুম ভাড়া কৰি লৈছিলোঁ। হোটেলৰ মোটামুটি পোন্ধৰ-ষোল্ল দিন মান থাকিলো। থাকি কিনে তোমাৰ তাতে ধুনীয়াকে ফুৰি-ফুৰি আহিলোঁ। তাতে মই যাওঁতে ট্ৰেইনতে গৈছিলোঁ, ট্ৰেইনত যাওঁতে মই মোটামুটি কিমান লাগিলে যাওঁতে? এচিত গৈছিলোঁ, তিনি হাজাৰ মান লাগিছিলে। তিনি হাজাৰ তেনেকুৱাকে। গোটেইকেইটা মানুহ গৈছিলোঁ, মোটামুটি আমাৰ এৰাউন ধৰিবলে গলে তোমাৰ নাইন টি অ' নাইনটি গুচি গৈছিলে। ইমান খাইছো ন, তাতে বহুতো বহুত খাৱা বস্তু আছে। এনেকুৱা তোমাৰ ৰসগোল্লা,
হয় হয়, আৰে অলপ অলপ টকা গৈছে হয় কিন্তু তোমালোকে এবাৰৰ বাবেহে গৈছা একো নহয় সেইটো। এইটো জাষ্ট এবাৰৰ বাবে গৈছা যিহেতু
সেইকানো জেচুমি গৈছিলা নেকি জানো আকি ক'ৰবাত ফুৰিবলৈ।
যাব লাগিছিল হে কৰ'বাত ক'ত যাওঁ ক'ত যাওঁ এতিয়া কৰবাৰ পইচা নিমিলে এনেকে কৰবাৰ সুবিধা নাথাকে এনেকে মানে পিছুৱাই আছে পিছুৱাই আছে বৰ মানে কিবা লাগি যায় আৰু কেতিয়াবা কেতিয়াবা। যাব লাগিছিল নহয়। ইমান ধুনীয়া বতৰ বৰ্তমান বন্ধ আছে সকলোবোৰ বন্ধ আছে স্কুল কলেজ
অ আমাৰ পৰীক্ষা শেষ হোৱাৰ পিছত বন্ধ থাকে মোটামুটি এক দুই মাহ।
অ আমাৰতো আগষ্ট মানতে খুলিব।
অ তোমাৰ ফলাফলটো দিছে নেকি?
কি?
তোমাৰ পৰীক্ষাৰ ফলাফলতো দিছে নেকি মোৰতো কিন্তু দিয়া নাই এতিয়ালৈকে।
নাই মোৰো দিয়া নাই এতিয়ালৈকে ফলাফলটো। কিন্তু ফলাফলটোৰ কাৰণে মই বাট চাই আছো। মোক সোনকালে লাগে আচলতে এইটো বস্তু। মানে আহ কিবা কিবি আৰু মোৰ ভৱিষ্যতৰ পৰিকল্পনা আছে সেইবোৰৰ বাবে মোক মানে সোনকালে ফলাফলটো হ'লে ভাল হয়।
সেইটোৱে দিয়া ঠিকেই কৈছ বাৰু তোমালোক কথা পাতিম ভালে লাগিল দিয়া। বস্তু মই শ্বেয়াৰ কৰিলো তুমি শ্বেয়াৰ কৰিলা। তোমাৰ মনৰ অভিজ্ঞতাটো দিয়া।
ঠিক আছে।